হেল্ল' অ' ভালনে?
আছো আছো। তোমাৰ ভাল?
ভাল ভাল ভাল।
অ' ঘৰত বাকীবোৰ ভাল নে নাই?
অ' ভালেই ভালেই। ঘৰত ঠিকে আছে?
ঠিকে আছে দিয়া।
অ', কিয় মাতটো অকমান হেৰি পাইছে ত'
অ', মাততো শুনা নাই ন'।
অ', নহ, নহ শুনিছো শুনিছো নহয় কিবা ভাঙা‌ নি
এই একে কাঁহে ধৰি অকমান আগ ঘৰত হাহাকাৰ। গম পাইছানে? আকৌ গৰম পানী অকণ লৈ গাৰগোল কৰি দিওঁতেহে ভাল লাগিছে।
অ', তাকে আজি পিছে খোৱা বোৱা কি কৰিলে?
খোৱা-বোৱা মই কৰিলোৱে আজি।
অ', সোনকালে।
সোনকালে কৰিলোঁ, এওঁ এফালে যাব লগা আছিলে।
হয়।
দেওবাৰ হ'লেও মানে কিবা থাকে নহয় বেলেগ কাম।
থাকে থাকে, অম।
সোনকালে কাম এগাল আজি দেওবাৰ বুলি উলিয়াই লওঁতে বতৰতো বেয়া তাৰপা তথাপিতো এওঁক আজৰি হৈ উলিয়াই দি লৈছোঁ। মাছ আছিলে, ভাজা মাছ। তাকে বনাই খোৱালোঁ। তাৰপা ময়ো পঠাই কৰি লৈ বাচন বৰ্তন ধুই পেনি ময়ো অকণ খায়ে দিলোঁ। অ'। বাকী ভাত খালা নে নাই?
ভাত খোৱা নাই, বনাই আছে, হ'লে খাম আৰু।
অ', মাহঁতৰ গা ভাল?
মাহঁতৰ ঠিকে আছে অ'।
উম উম, তোমাৰ দেউতা আহিল নে? ক'বালৈ গৈছিল, ক'বালৈ গৈ ছিল নেকি দেউতা আহিলে?
অ, দেউতা নাই নাই নাই, যোৱা আহা নাই। এ, আমাৰ বৰ্তাৰ ল'ৰা নকুন দিয়নি দিছে যে। অ, তালে গৈ আৰু তাতে হেৰিও মাও তাতে আছে আৰু।
অ, মাও তাতে আছে অ।
অ কিন্তু মানে অ, হেৰি এইটো কি বুলি কয়, মাও তাতে আছিলে মানে মা আছিলেহে আহিলে এতিয়া।
উম, উম। এনে ইটো সি তোক সহায় কৰি দিয়ে ন।
ন নহয় আগতীয়াকে গ বোলে মায়ে কৰি মেলি দিলে আৰু তা মানে দুইটা থাকিবলে অসুবিধা হয় যে।
হয় ককিলে নহয়নো।
ঘৰখন এৰি থাকিবলে দিগদাৰ অকণমান। সেইটো টান এটাল ভাইটি গ'ল মাক গুছি আহিলে। আ মোৰো অকলে থাকিবলৈ দি
ভাইটি ঠিকে আছে আৰু এতিয়া।
ঠিকে আছে। এ অকলে থাকিব দিগদাৰ মানে আজিকালি যিহে
এ, নাই নাই নাই। একে ভাল ভাবিছা বহুত, কিছুমান মানুহ মানুহৰ মন বিলাক বহুত বেয়া সকলো আমাৰ নিচিনা নহয়। ময়ো, কৰিব নোৱাৰি কাকো বিচ, কাকো বিশ্বাস কৰিব নোৱাৰি, আজিকালি গম পাইছ নে। আৰু এটা কথা মানে কি ক'ম আৰু এইবিলাক নিচা জাতীয় বস্তুবোৰো আজিকালি ল'ৰা ছোৱালী বিলাকে খাই, খাই লৈ পেলাই মানে হিতাহিত জ্ঞান হেৰুৱাই পেলাই যে।
হয়।
হৈছে গতিকে কাকো একো ভৰষ ষাও কৰিব নোৱাৰি কোনো দিশতে কোনো দিশ
নাই, নাই, নোৱাৰি-নোৱাৰি আজিকালি। এ মানে। কিনাৰৰে হওক। পৰিয়ালৰে হওঁক। কাকো বিশ্বাস কৰিব নোৱাৰি এইটো শুনিবলে বেয়া হয় কিন্তু সময় যি সময় চলি আছে এই সময়ত মানে ধৰিব পৰা যায় মানে
বাস্তৱত যোনে সেই সমস্যাৰ সন্মুখীন হৈছে তেওঁহে উপলব্ধি
কাৰণ মানে আমি ওচৰেৰে-পাজৰে আজিকালি ফেমিলি চব দেখা পোৱা গৈছে।
উম গতিকে সেই সমস্যাটো উদ্ভৱ নহওঁতে আমি নিজে সাৱধান হোৱাটো ভাল। হয় নে নহয় সেইটো এটা কথা আৰু আজিকালি যে আৰু এইবিলাক কুমফু বা কেৰাতে-চেৰাতে আজিকালি মতা-মাইকী বুলি কথা নাই ল'ৰা-ছোৱালীৰ কথা নাই শিকোৱাবলৈ লৈছে, এইটো বহুত ভাল কথা কিন্তু তুমি কি ভাল
হয়।
সেই বিষয়ে তুমি কি ভাবা?
নাই নাই এইটো বিৰাট ভাল কথা। কাৰণ চো ল'ৰা মানুহৰ কথাটো ন' যেনে হ'লেও আমি ল'ৰা-ছোৱালী সমান সমান কৈ থাকো। কিন্তু সঁচা কথা কব গলে ল'ৰাটো ল'ৰাক, ছোৱালী এজনীয়ে পতককে হেৰি কৰিব নোৱাৰে।
হেৰি।
অ, বহুত তাৰ ছোৱালী জনী অকনমান। হয় কিন্তু সেইটো তাৰ তুলনাত যদি ছোৱালীজনীক শিকোৱা যায় কিন্তু তেতিয়া ল'ৰাটো বৰা ব লাগিব পাৰিব। কাৰণ অকমান টাইম ৰখি থাকি দেখিলে কবা কোনোবা মানুহ এটা আহিলে বা কিবা এটা হ'ল নিজৰ। চেফ্টিৰ কাৰণে ছোৱালীজনী সুৰ ক্ষাৰ কাৰণে নিজে শিকাই লোৱাটো ভাল, কিমান দিন বেলেগৰ ওপৰত ধৰি। ভৰসা।
সেইটো সেইটো সকলো মাক দেউতাকে কিন্তু ভাবিব। লাগে আৰু এটা কথা কি জানা বলে আমি পাই আহিছো আগত ন বলেৰে নোৱাৰা কাম বুদ্ধিৰে পাৰে কৰিব পাৰি, সমাধা কৰিব পাৰি, পাৰি নে নোৱাৰি গতিকে এইবিলাক শিকা শিক্ষাত কিছুমান টেকনিকেলো মানে। টেকনিকো থাকে। হয় নে? গতিকে এইবিলাক শিখ শিক্ষা দিয়াটো খুবেই জৰুৰী বৰ্তমান সমস্যাত মই ভাবো।
বুদ্ধিটো একদম বহুত ডাঙৰ কথা।
মোৰ নিজা ছোৱালী নাই, কিন্তু হ'লেও মই ভাবো বেলেগৰ কিবা এটা দেখিলে শুনিলে বেয়া লাগে।
অ', আৰু মানে চবেই আমি ভাবো বা চব বেই ভাবে ছোৱালী ভাবে কি ভাবে আমি, আমি নে? চা কি আহে কি কৰিম আমি কোনবা এটা আহিলে এই কোৱাটো আ কৰাটো যে, বহুত
অ হয়, হয়, হয়।
সঁচা কথা ক'ব গ'লে আমাৰ চুলি দীঘল আমাৰ চুলি টো যদি ভালকে পাক মাৰি সেইৰে আমাৰ অকণ অসুবিধা হয়।
নাই, নাই এনেকুৱা টেকনিক বহুত আছে সৰু সুৰা সেইটোয়ে সেইটো মই
গতিকে লাগিব পাৰিম কিন্তু আমাক যদি অকণ শিক্ষা দিয়া যে, আমিতো সঁচাকে বহুত ভালদৰে পাৰিম। কিন্তু সেই শিক্ষটোৰে প্ৰয়োজন। কিন্তু, কিছুমান মাক বাপেকে ভাবে ছোৱালী মানুহৰ হাত ভৰি ভাঙিবলৈ কি দৰ ভ
নাই নাই, সেইটো নহয় সেইটো নহয়। তেনেকুৱা ঘটনা শুনি আছোঁ বৰ্তমান পৰিস্থিতিত যেনেকুৱা দেখ আছো চকু
শুনি আছো মানে মোৰ যে বেয়া এইটোত লাগে সদায় এইটো হৈ থকা হৈছে। এই সিদিনাখন যে কেছ এটা হৈছে চবছৰীয়া নে কিমান ছোৱালী নহয়, নহয় নাইন চেভেনত নানে কিহত নে কি চিচ
আৰু এটা কথা কিছুমান মই মানিছো কিছুমান ছোৱালী বাৰু দোষী থাকে কিন্তু বহুতো নিৰ্দোষী ছোৱালীওতো এনেকুৱা
ন ন সৰু ছোৱালীৰ তাত কি দুখ আছে? মাক বাপেকে কাপোৰ আনি দিছে সিহঁতি পিন্ধিছে হিহতি কোনে হিহঁতলে চাইছে কেনেক কে চাইছে নাজানে কোনে কি কৰিছে নাজানে। ঐ সিহঁতৰ গাত তোৰতো একো ভুল নাই ন? আৰু এটা কথা, চকুটোৰ প্ৰব্লেম। তেনেকে কিয় চাব লাগে কিয় চাব লাগে? বৰ দুখ লগা কাহিনী। সদায়, সদায় টিভিত এনেকে দেখি, দেখি আমাৰ আমনি লাগে। মানে উম, অশান্তি লাগে। আমনিতো আমনি অশান্তি লাগে, কিয় নালাগিব? যে, এইখিনি শেষ হ'বলৈ হোৱাই নাই নে এই অ আৰু এটা কথা যিমান যি নকৰক বাঢ়ি বাঢ়ি গৈ হে আছে। কমিবলে একো নাম লোৱা নাই, শাস্তি যিমানেই দিয়ক যিয়েই নকৰক। কিন্তু- মোৰ মতে, ইহঁতে যে সাৰি যায় বা এহেতৰ হৈ আছে- তেনেহলে- মানুহে কিন্তু এইটোতো গুৰুত্ব দিয়া জৰুৰী কিন্তু এই প্ৰশাসনৰ মানুহখিনিয়ে। কিয় জৰুৰী তেওঁলোকে যোনখিনি দোষীক কিবা কৰিছে সেই- কিনি মানে অকন কমি হৈছে চাগে আৰু বেছি কৰিব লাগিব চাগে। কাৰণ ভয় খাব লাগিব। কোন বেলেগ এটা মানুহে দেখি পেলাই যে মোৰ অৱস্থাতটো এইটো হ'ব আ আজি মই দহ মিনিটৰ কাৰণে যদি নিজক নাৰাখো তেন্তে আধা ঘন্টা এঘন্টা দুঘণ্টা পিছত ইয়াতকে মই বেছি জ্বেলা খাব লাগিব। কাৰণ মানুহতোৰ ভয় নাই। হয় নাই।
মানে এনেকুৱা শাতি দিব লাগে। সেই নদিৰটো যাতে ৰৈ যায় যে
আৰু যে ভয় নাই চবতচে ডাঙৰ কথা। এইখিনি কাম কৰাৰ পিছতো মাকাহঁতেতো লাজ পাই ন আমি লাজতু তো চবেই পাব। কিন্তু এইটো নকয় যে মই ইয়াক বচাই আনিম তথাপিও তেওঁলোকে নিজৰ ল'ৰা ছালীক বচাবলৈকে চেষ্টা হয়
উম উম উমহ।
কিন্তু ঘুৰ ঘুৰ হল অৰ
সেইটোৱে আৰু এটা কথা যেতিয়া প্ৰথম দিনা। ভুল কৰে এটা সন্তানে বাপেক মাকে যদি লুকুৱাবলৈ যত্ন কৰে বচাবলৈ যত্ন কৰে গতিকে দ্বিতীয়বাৰ ভুল কৰিবলৈ সি সুবিধা পায়। হেল্ল'
ইয়াত আৱেগিক হৈ থাকে যে মাক বাপেকবোৰ।
উম
সেইটোৱে কথা। আৰু এটা কথা মানে কি হৈ যায়। উম লৰা ছোৱালীয়ে মই কিছুমান বস্তু চাইছো লৰা ছোৱালীয়ে বহুত খিনি কাম মাক বাপেকে নেদেখাকেই কৰে বা তেওঁলোকে নাজানে।
উম নাজানে।
কৰে যেতিয়া নজনাকে কৰে ন মাক বাপেকৰ মনত সি সদায় বা ল'ৰা তোৰ বা ছোৱালীজনী যোনে নহক সি সদায় ভালেই কিন্তু কম কথাহে জানে। কিন্তু অকণ ভুল কৰিলে মাক বাপেকে ভাবে যেতিয়া ডাঙৰ ঘটনা এটা হ'ল ই ইমান টো লেভেলৰ কাম কৰি বই নোৱাৰে
উম।
পোৱালটোৱে জানে যে, মই কৰিছোঁ। কিন্তু মাক বাপেকৰ মনত দৃঢ় বিচ যে, ই নোৱাৰে কৰিব। ইয়াক ফচাইছে। ত' ইয়াক যেতিয়া সেইসাৰ কথা কোৱা যায় ঠিক আছ মাহঁতে মোক চাপৰ্ট কৰিছে ত' মই সেইটো সুবিধা ল'ব পাৰিম। সেইটোৱে কথা।
আমাৰ মোৰ ফালে মোৰ দেউতা আছে, মোৰ মা আছে এইটো ভাব আহিয়ে যায় ন?
আহি যায় আৰু এটা কথা মানে মা বাপেকো মানে সঁচাকে ক'ব গ'লে বহুত ইমচেনেলি বহুত লাগি থাকা যায় ন ল'ৰা ছোৱালী বেলেগ এটা মোহ আৰু মাক বাপেকেতো কেতিয়াও নিবিচাৰে ন? এইটো বেয়া হ হ'ব বা মোৰ ল'ৰা ছোৱালী কিবা হ'ব। কিবা নহ'ব কিন্তু, কিন্তু কি হৈ যায়? সেই বেছি যেতিয়া ল'ৰা ছোৱালী বিলাকৰ মোৰ এইটোত চব ভাল হৈ যাব বা কিবা বেছি মৰম কৰিবলৈ গ'লেও এইবোৰ হয়গে। খোজা বস্তুটো লগালগ দি দিলে।
এটা সন্তানে ল'ৰাই বা ছোৱালীয়ে হওঁক ভুলতো প্ৰথম দিনা কৰোঁ তে মই কওঁ যে, আনে নাজানিলে মাকে জানে মই জনী মাক
অ', জানে।
মাকক ভগৱানে এটা আচৰিত শক্ত টি, দিছে কিন্তু।
সঁচাকে জানে অ'।
সেই মাকক কষ্ট দিয়ে, কথাটো হেৰি জানানে এইটো কথা?
মানে একেবাৰে গম-নাজানি লৈয়ো কিন্তু অনুমান এটা লগায় আজি কিবা এটা বেলেগ হৈছ
কৰিব পাৰে, গতিকে দ্বিতীয় দিনা পৰা সেইটো উদঘাটন কৰি, কৰি ইনকুৱাৰী কৰি, কৰি কিহৰ পৰা হৈছে, কিয় হৈছে, কি কাৰণে হৈছে তাৰ যদি উচিত ব্যৱস্থা এটা নলয় বা ল'ব বিচাৰে তেতিয়া ভৱিষ্যতে শেষ সন্তানটো বেয়া নহয় কিন্তু।
উম।
গতিকে মাক দেউতাকৰো অৱদান থাকে ভাল হোৱাত বা বেয়া হোৱাত মই কিন্তু সেইটো ভাবো।
উম। তাকে। কিন্তু। সঁচাকে কৈছো দে এই পৰিস্থিত। গোটেইখিনি যদি এনেকৈ খাম নাকাটে নহয়। আমাৰ উঠি অহা যেনে। চনটো মানে জন্ম হৈছে আৰু বা অলপ ডাঙৰ হৈছে বা জন্ম হোৱাই নাই হ'ব তেওঁলোকৰ কাৰণে কিন্তু বহুত বহুত ভয়ানক হ'ব কাৰণ, এতি এইটো পৰ্যায়তে এইটো যেতিয়া আ পিছত চেচ
সেইটো হয়, আৰু এতিয়া চকুৰ আগতে দেখি আছো মেট্ৰিক পাছ কৰে বাইক এখ খন দি দিয়ে
দি দিয়ে
তুমি কি ভাবা, এই বিষয়ে
এই মেট্ৰিক পাছ কৰিলে বাইক দিদিয়ে মানে লাগিবই তেনেকুৱা হৈ যায়
নহয়, কেনেকে-কেনেকে সাহস কৰিলে লাগিবই বুলি মাক-দেউ তাকক এটা
বা পা, নহয় আপুনি আপুনি ভিডিঅ' এটা দেখিছে যে মই নাজানো, জোতাযোৰ লাগে নে কি এযোৰ লাগে হা মাকক, তেটো চেপা দিছে দোকান এখনত ভিডিঅ' এটা কৰিছে মানুহে আপুনি পাইছে নে নাজানো মানে, সেই মাকজনীয়ে কানি পেলাইছে লৰাটো বেছি ডাঙৰ নহয় ক্লাছ এইট-নাইন মানৰ ল'ৰা। চেভেন এইট নাইনৰ, কিন্তু মানে পৰিস্থিতি হৈ গৈছে মাকে কি ভাবিছে চাগে, মই কি কৰিবলৈ জন্মতো দিলো হয়। কিন্তু মই কেনেকুৱা কি ভুল কৰিলোঁ যোনটোত মোৰ এই টো পৰ্যায় পালেগে
উম',
আৰু মোবাইলটো অ', আপুনি বিশ্বাস কৰে নকৰে নাজানো ক্লাছ ছিক্স চেভেনৰ পৰা থাকে।
সেইয়াই মই সেইকাৰণেতো কৈছো মাক দেউতাকৰ অৰিহনা ভাল হোৱাত বা বেয়া হোৱাত যষ্ট
আৰু এটা কথা মই বুজি নাপাওঁ এই যে মোবাইলটো কিয় দিব লাগে? মোবাইলৰ পৰা কোনে পঢ়ে নো?
উম।
মোবাইল পা
সেইটো-সেইটো
বাৰু ঠিক আছে দিয়ক ন? পিছত কথা পাতিম আৰু বহুত কথা পাতিলো আজি, ভাল লাগিলে উম।